হেল্ল' কি কৰিছে
এনেই আছো
অহ মই ইনেই আছো
অ অ খোৱা। বোৱা
খোৱা বোৱা এই ভাত খালো
কিহে
ভাত মাছ মাংস আছিলে
অ অ মাছ মাংস দুয়োটা লগতে খালে বেয়া হেনো
নাজানো?
নিটোয়া লগতে বেয়া। সেই, পৰাপক্ষত নোখোৱাই ভাল।
অ', অ', অ'। মানুহে, খাই দেখোন মাছ মাংস।
দুয়োতাৰ লগত খালে অপকাৰ হয়।
অহ।
হ'ব, আগতে ধ্যান ৰাখিম বাৰু।
আ, আ।
আগলে ধ্যান ৰাখিম, লগতে নাখাবলৈ।
অ', অ'। বতৰ কেনেকুৱা? বতৰ কেনেকুৱা?
পৰামৰ্শ দিয়াৰ কাৰণে ধন্যবাদ।
অ', অ'। বতৰ কেনেকুৱা বুলি ভাবিলে?
বতৰ ভালেই।
অ', অ'।
আপুনি খালেনে কিবা?
উম, মই খোৱা নাই।
কি কাৰণে?
খাম হে, পিছতকে।
অ', অ'। আপোনালোকৰ ফালে কেনেকুৱা, বতৰ পানী?
আনফালে বতৰটো ঠিকেই আছে, বতাহো আহিছে। ৰ'দ অকণমান দি আছে। ইমান বেছি বেয়াও নহয়, মানে।
খবৰ পাতি ভালনে আপোনাৰ?
ভালে, ভালে।
মাৰা কি কৰিছে?
মা, তাঁত বৈ আছে।
আৰু, বাকী সদস্যসকলে?
বাকি, বাবা আছে। তামোল কাটি আছে, বা ।
অ', বা মাছ খাবলে মন গৈছে নি?
নাজানো, অ' মই।
অ', বৰশী মানে কি জি-জিৱা মাছ। উঠিছা নে, নে পুঠি চুঠিয়েই উঠিছে?
কি?
বৰশীত মাছ জিৱা মাছ উঠিছে নে, নে পুঠি চুঠি কিবা উঠিছে নেকি?
জিৱা মাছ।
জিৱা মাছ ডাঙৰ হৈছে জানো?
জিৱা মাছ ডাঙৰ হৈছে জানো? মাছ জীয়াইছিলেহে সেইদিনা। ত'এইবাৰ নাই দিয়া নেকি?
এইবাৰ দিছে। এইবাৰ বৌ আহিলে এই দি আকৌ। এইবাৰ বৌ আহিলে এই দি আকৌ।
তোৰ, বৰশী লগাবাচোন মাছ। তই এৰি দিলে কষ্ট পায় আৰু।
তাই এৰিলে, মানা কৰিলেও নুশুনে আকৌ।
আপোনাৰ ইণ্ট্ৰাছ নাই নেকি? বহু কিছু ক্ষেত্ৰৰ ওপৰত।
মোৰ । আছে ইণ্ট্ৰাৰেছ।
কিবা দুখ চুখ পালা নেকি?
হা
কিবা দুখ চোখ পালা নেকি?
নাই পোৱা নাই পোৱা।
আয়া মাই বুলি কোৱা শুনিলো।
অহ,
এনেই কৈছ নে কিনো।
এ হেৰি-হেৰি এই ভৰিতো দুখ পাইছিল ন ঘপক এনেকে বহি দিছিলো আকৌ।
অ' ভয়ে বহিছিলে নেকি? অ', হেল্ল',
বহি দি নে দুখ পাই গৈছিলো
উ অ' অকমান কেয়াৰ লব নিজৰ ভৰিতো ভাঙি থৈছে যেতিয়া ভঙা নাই বাৰু দুখ পাই আছা যে ক দিয়া যত্ন ল'ব। হেল্ল, অ' বা গা ভাল পাইছেনে?
বা গা ভাল পাইছে।
অ' ভিনদেও কেতিয়া আহিলে?
ভিনদেও না নাহিলে সেই হস্পিতেল নিয়াতো নহেলে যে।
অ' কেনে য
এ এই ভাল পালে যে কালি বেজি লৈ ললে।
অ' ভাল হৈ গ'ল।
উম,
অ' কি হৈছিলে নো?
গেছে হৈছিলে নেকি?
অ',
উ
মাছ মাংস লগতে খাইছিলে নি?
নাজানো মই
নহয় আপুনি কাইলে মাছ মাংস লগত খাই বেয়া হল লগতে খাইছিলে নহয়। ভাগিনটোৱে কি কৰিছে?
ভাগিনটো আছে।
অহ ভাইটি ভাইটিটো।
শুলে।
অ-অ সেই মাটি চাটি ৰোৱা হৈছে নাই।
মাটি ৰুব হোৱা নাই ৰুব হবহে ক হাল বয় আছে আৰু।
অ' এনেই জানে নে পথাৰ কাম বনবোৰ।
উম,
পথাৰৰ কাম বন বোৰ জানে নে কৰিব?
নাজাৰো মই।
অ' শিকি লব মা-মাকৰ ঘৰত থাকোতে শিকি লব। উম,
অ' পথাৰ মই পথাৰ মই পথাৰ বোকা নগছো।
অ' কিবা টাইম লৈছে মানে। অ' নহয় কিবা এটা এৰিমৈ পথা বোকা পানী নগৰ ছিকিলে ভাল কথা।
উ গছকিয় পোৱা না আছিলেকে আৰু নগছ একো।
ত' ভাল কিবা এটা কৰিম বুলিতো গৈছকা নাই ন।
গচকিযে পোৱা নাই আৰু নগচো।
অ' আমাৰ নিচিনা মানুহ পথাৰ বগা পানী গছকি এলাই ঘেলাই ডাঙৰ হ'লো। খেতি কৰিয়ে খাম আৰু।
অ'-অ'।
তেনেকে ভাল পথাৰত বোকা পানী নগচাকে ডাঙৰ হ'ব পাৰিছে।
উম।
ভালেই ভৱিষ্যত আৰু ভাল হওক।
থেংক ইউ।
উম্। বাকী কওকচোন খবৰ খাতি ভাল নে চবৰে ঘৰত।
ভালেই চবৰে ভাল।
অ'-অ'সেই আপোনাৰ দেহা মোৰ ঠিকে আছে।
ঠিকে আছোঁ।
হা।
ঠিকেই আছো।
উম, কিবা হতাশাত আছা নেকি, হতাশাত থকা নিচিনা লাগিছে। কিবা হতাসগ্ৰস্ত হৈছে নেকি আপুনি।
নাই হোৱা।
অ' ভালকে থাকিব।
উম।
উম। কলেজ চলেজ বোৰ হৈ আছে নে গৈ আছে নে।
গৈ আছো।
উম, হৈ আছে পঢ়া শুনা।
নাই হোৱা পঢ়া শুনা নাই হোৱা, কলেজহে গৈ আছো।
অ'- অ'।
কাৰ ফোন বাজিছে নো।
মাৰ ফোন বাজিছে।
উম, কওকচোন বাকী আৰু। আৰু কওক বাকী।
তাকে।
মায়ে কি কৰিছে।
দাদাহত কেতিয়া যাব।
হেল্ল'।
দাদাহঁত
হেল্ল'।
হেল্ল'।
হেল্ল' অ'।
দাদাহঁত কেতিয়া যাব বোলো।
অ' আজি আহিব কাইলে পাবহি।
অ' ৰাতিপুৱা।
অ' তেওঁ আহিলে ৰাতিপূৱা পাবহি চাগে কেতাত পায়হি, উম্।
অ' -অ'।
উম।
তাকে।
অ' মই ক'লৈ যাম আকৌ।
আপুনি আহিব লগতে আকৌ লগতে গুচি যাব
অ
মই কলৈ যাম মই কলৈ যাম বোলো মই কলৈ যাম বোলা
ইয়ালৈকে আহিব
নাহে নহয় মোক আহো আহো কৈ থাকে বুলো লগটো পাইছে আহনে সুধিছিলো আহক বুলি কোৱা নাই আহিব নি বুলিহে সুধিছিলো নাহো বুলি ক'লে যেতিয়া হ'ব আৰু অ হ'ব নাযাওঁ বুলি ক অ নালাগে নালাগ
হা
অ জাম জাম ক যাম জাম কৈ থাকে যে সেইটো কাৰণে বোলো সুবিধাটো পাওঁতে আহিব নেকি বুলি শুনিছিলো
অ নাযাওঁ
ভুল ভুল কৰিলো নেকি
নাইহোৱা সুধিছে ভালে কৰিছে সুধিলে ভাল কৰিলে
কিবা কৰি আছে নেকি আপুনি কিবা কৰি
শুনিছে নাই অ সুধিলে বোলো ভালেই কৰিলে
অ আপোনাৰ তাত নেটটো নাই নেকি
এতিয়া শুনা পোৱা নাই নেকি
শুনিছো শুনিছো আপুনি শুনিছে নাই
শুনি আছো মই
আপোনাৰ তাত নেটটো নাই নেকি
কি শুনা পোৱা নাই নেকি ভালকে কথা
মই সুধিছোঁ যে আপোনাৰ তাত নেটটো নাই নেকি
আছে মোৰ নেট মই ৰাতিপুৱা ফোনে চোৱা নাই
সময় পোৱা নাই চাগে ন
সময় পোৱা নাই মানে অ সময় পোৱা নাই মই সেইৰি বনাই আছিলো পাইটিকেল বনাই আছিলো ৰাতি বনাই কেইটামান হ'ল ৰাতিপুৱা কেইটামান বনালো ৰাতিপুৱা ফোন নাইছোৱা
কি হয় প্ৰেক্টিকেল
কাটিঙ
কাটিং শিকি আছে নি
অহ
অ ভালে গৈছে হাতৰবিদ্যা লাগে মানুহক
অ লাগে
উম উম হাতৰ বিদ্যা থাকিলে ভাল কিবা এটা কৰি খাব পাৰে
উম একো নোৱাৰিলেও সেইটোকে কৰি খাব পাৰি
অ মেচিনতে লৈ ল'ব নহ'লে
উম
উম
ৰ'ব লাগিব লাহে ধিৰে
অ অ
ব্যস্ত থাকিব পাৰিব।
উ ব্যস্ত অ' সেইটোৱে।
উম।
ব্যস্ত থাকিব পাৰিম চব ঠিক কেতে গৈ আছে একো খেলি মেলি নাই।
অ', অ' ঠিকে ঠাকে থাকিব ভালকে থাকিব।
অ'।
টিউচন টিউশন কিবাত আছে।
যাম আৰু এতিয়া চাৰে চাৰিট পা।
অ', ওচৰতে নে দুৱাত।
অকমান দূৰত।
নটকান ঠিকে আছে ন।
হা।
বৰ্তমান ঠিকে আছে নে।
বতৰৰ পানী ঠিকেই আছে।
তাৰপিছত কক আৰু।
আম চাম খাবলে পাছ নে।
অ', আম চাম খাবলৈ পায় কোৱাহে নাই।
অ', অ।
বজাত বজাৰ পাই।
অ', অ'।
কিনি খাব পৰাকে সিমান খিনি খা এই আমখিনি খাব পকে সিমানখিনি সামৰ্থয়ও হোৱা নাই যে। খাম ভৱিষ্যতে যদি পাৰো কিনি খাম। উম নাখে ইমান ধাউতি নাই যেন খাবই লাগিব বুলি।
সেইটো কিনা বস্তা নোখোৱাাতটোও ভাল।
উম', উম। মানুহতো নাখায় নহয় ন।
অ'।
উম', উম', মানুহ নাখায় নমৰে।
উম।
কেতিয়াবা মানসিক অশান্তি হলেহে মৰি যাব পাৰে।
অ'।
উম', খোৱা বোৱাতকৈ মানসিক শান্তিটোহে লাগে অকমান।
উম', মানসিক অশান্তি পোৱা বস্তুবোৰ বন্ধই গৈ থব লাগে।
অ', অ। আহি যায় কেতিয়াবা মানুসিক অশান্তি।
অ'।
গুৰুত্ব দিব নালাগে গুৰুত্ব বাৰু নিদিওঁ কিন্তু মানুহে যে মানুহৰ